হেল্ল'?
মাতো, নাই মই শুনা পোৱা নাই।
অ এতিয়া পাইছে, হেল্ল'? ভালে আছে?
আছো
আজি কি কথাত পাতিব আপুনি টপিক?
ভাবিছিলো এই যে আজিকালি যে অনলাইন লাৰ্ণিং কৰ্চছ চছ্ বোৰ আছে সেইবোৰ ভাল হয় নে নহয় বা?
আচ্ছা-আচ্ছা
ত কি ভাবে আপুনাৰ অফলাইন নে অনলাইন বেছি ভাল কোনটো ভাল?
আহ মোৰ হিচাবত অফলাইনটো বেছি ভাল হয় অনলাইন মানে পঢ়ে নে নপঢ়ে ষ্টুডেন্টে কি কৰে সেইটো গমেই নাপায় অফলাইন মানে পাৰটিকোলাৰলি কনচেট্ৰেড কৰিব পাৰে আৰু।
আচ্ছা আপুনাৰ বেছি মানে অফলাইনটোত পেচা কৰে কিন্তু মই ভাবো যে কি এতিয়া সাপজ কিছুমান জেগাত অ অনলাইন টো হলে কি হয় ৰেকৰ্ডেড ক্লাছ বিলাক থাকি যাই টৌ ল'ৰাটোৱে যদি আহ কিছুমান ক্ষেত্ৰত ক্লাছ কৰিব পৰা নাই সি পিছত চাব পাৰিব, সেই ক্লাছটো।
সেইটো হয় কিন্তু, এতিয়া চাবনে নাচাই বা ৰেগুলাৰিতী নাথাকে ন, আমি যদি এটা অফলাইন কৰিলে সদায় ৰেগুলৰিতী এটা থাকে কি বস্তুটো জানি আছো
অ কিন্তু অফলাইনত আমি ইমান এটা ক'ব নোৱাৰো যে চব টিচাৰে মানে আপোনাৰ মানে মনোযোগ দিছ নাই এবি চিলড্ৰেন অৱ
এ সেইটোতো আপুনি অনলাইনতো কব নোৱাৰে
হেল্ল'
সেইটো আপুনি অনলাইনতো‌ কব নোৱাৰে।
অ সেইটো হয় বাৰু কিন্তু অনলাইনত‌ মোৰ মতে আপোনাৰ অ ৰেকৰ্ডৰি কালছ বিলাক থাকি যায় আৰু সেইটো টোতেলি বাছাটোৰ ওপৰত দিপেণ্ট কৰে সি কালছ কৰে নে নকৰে।
এতিয়া সৰু বাচ্ছা এটাক আপুনি অনলাইন শিকাব নোৱাৰে ন সৰু বাচ্ছাবোৰকো আপুনি নিজে অফলাইনে শিকাব লাগিব লগত থাকি এ বি চি ডি এইবোৰ লগত থাকি শিকোৱা বস্তু হয় ত সেই হিচাপত আৰু
এ আপুনি আহ এ‌ ঠিক আছে আপুনি‌ অফলাইনৰ দুটা মানে এনেকুৱা কওক যোনটো নেগেটিভ চাইড হওক আৰু দুটা ভাল বিষয়ে কওকচোন অফলাইন নে
উম অনলাইনৰ নে অফলাইনৰ?
দুইতাৰে কউক আপুনি কোনটো কউক
চাও এতিয়া অনলাইনৰ মই ভাল চাইত ক'ব গ'লে অনলাইনৰ থ্ৰদি আপুনি অনলাইন লাৰ্ণিং অনলাইন লাৰ্ণিঙৰ থ্ৰদি আপুনি বিভিন্ন ধৰণৰ কথা জানিব পাৰে সেইটো মই মান একচেপ্ট কৰিম যে আ এটা বাচ্ছা এটা বিভিন্ন বেলেগ বেলেগ কথা জানিব পাৰে যোনটো সিহঁতে স্কুল বা টিউচনত যাই পিনে নিখুজিব পাৰে সেইটো এটা পথ্য় মানে ভাল হয় দ্বিতীয় পথ্য় যে যোনখিনি বাচ্ছা বোৰে এই কিছুমান কচিং চেণ্টাৰ বোৰ বুত এক্সপেৰিমচিপ থাকে কিছুমান ভাল কম্পিটিভ এক্সামৰ কচিং চেণ্টাৰ বহুত এক্সপেৰিমচিপ‌ থাকে আৰু ইমান পইচা চে দি নিব পাৰে চ' সিহঁতৰ সেই স্থিতিটোক চাই পিনে সিহঁত অনলাইন ক্লাছতটো ল'ব পাৰে লৈ পিনে কৰি থিব পাৰে যিহেতো সিহত একো পইচা নালাগে আজিকালি ইউটিউব এনলতো পইচা নালাগে থাকে ন আপুনি তাইৰ ভিডিঅ' টো চালেই হ'ল ত সেইটো পইধে ভাল, সেই দুটা এটা বস্তু কম অনলাইনে ভাল দিছে, কিন্তু তাৰে যদি বিনিময়ত চাবলে যায় অনলাইনত আপোনাৰ অ কথাটো কি হৈ যায় আপুনি এতিয়া এটা ক্লাছ, ওচৰৰ মেম এজনীয়ে যদি আপোনাৰ অনলাইন ক্লাছ লৈ আছে ইছতুদেনট খিনিক, ‌ মেমজনীয়ে গমেই নাপায় যে ক্লাছ টোত ইছতুদেনট খিনিয়ে কৰি কি আছে, সিহঁতে মনোযোগ দি আছে নে নাই? যোন ক্লাছ কৰাই আছে অনলাইন সিহঁতে কিবা কিবা বেলেগ কাম কৰি আছে সেইটো এটা দ্বিতীয় বস্তু যেতিয়া এই পৰীক্ষা বোৰ পাতিব অনলাইন এইবোৰত আপোনাৰ ষ্টুডেন্টে ইজিলি মানে চিটিং কৰিব পাৰে বেলেগৰ পৰা চা মানে আশে পাশে বেলেগ ফোন ৰাখি দিলে বা বেলেগ লেপটপ এটা ৰাখি দিলে তাইৰ পৰা চাব পাৰে সেইটো পৰীক্ষা মানে অনলাইনতটো ভাল নহয় বুলি মই ভাবো
অ আপ মানে অ নে বেছিকে প্ৰেফাৰ কৰে বা বেছিকে মনোযোগ দিয়ে যে আপুনি মানে
মই আপোনাক শুনা নাই মই আপোনাক শুনা নাই
মানে আহ এতিয়া শুনিছে? অ মানে আপুনি অফলাইনটোৱে বেছিকে এ বুলি ভাবে কাৰণ তাতে মানে সন্মুখা সন্মুখিকে বাচ্ছা তাক পায়। চাব পাৰি যে ক'ৰবাত ছোৱালী দিয়ে বুজিছে চনে নাই?
হয়
খি আগ্ৰহ দেখাইছে বা কথা পাতি আছে নেকি অফলাইনত আমি এইটো চাব নোৱাৰোম ব বুজিছো বাৰু কিন্তু অফলাইনতো কিছুমান এয়া থাকিব পাৰে ন য'ত মানে সেয়াটো মানে কত নহ ক'বাত এটা বেয়া চাইডো থাকিব পাৰে অফলাইনৰ সেইটো কি ক'ব বিচাৰে
অফলাইনৰ বেয়া ছাইড চাব গলে হয় এতিয়া অফলাইনৰ আপোনাৰ যেনেকে আপোনাৰ যোনখিনি টাইম যায় ট্ৰপৰ্টেনতনেকে ষ্টুডেন্টব কলেজলে বা স্কুল যাবলৈ এক ঘন্টা কিছুমানৰ লাগে দুঘন্টা লাগে কিছুমানৰ ত সেইখিন ক সেইখিন ত মানে ডি মেৰিট পইণ্টত ভাবো মই অফলাইনত যে সেইটো এটা বস্তু এটা হৈ যায় আৰু দ্বিতীয় বস্তু অফলাইন ক্লাছেজত বহুত বাইয়েচনেচ হয় যোনটো মানে আপোনাৰ টিছাৰজনে যদি এটা ষ্টুডেণ্টক ভাল পালে আন এটা ষ্টুডেণ্টলে বেছি এটেনশ্যন নিদিব পাৰে সেইটো এটা থাকে সেইটোও মই নাই কোৱা কিন্তু সেয়া আৰু সেইখিনিৰ উপৰিও ষ্টুডেন্ট এটা এটা ষ্টুডেন্ট ক্লাছৰুমত বহি যেতিয়া সেইটো এটা চাবজেক্টৰ ওপৰতে পঢ়ে সেইখিনি তাৰ মনোযোগটো থাকি যায় মানে
অ কিন্তু এতিয়া বহুত এনেকোৱা দেখিছো কভিডৰ সময়ত ধৰি লওক বহুত ক্লাছে পৰীক্ষায়ে অনলাইন পাতিছে চ এটা প সেই বস্তুখিনি ভালো হৈছে যে ল'ৰা ছোৱালীবলাক স্কুল সেই মহামাৰীৰ সময়ত যাব নলগা হৈছিল
হয় সেইটোতো হয় বাৰু এতিয়া সেনেকোৱা চিটুৱেচনত চাব গলে অনলাইন ক্লাছ ভাল কিন্তু এতিয়া আপুনি যি দেখে এতিয়াতো আমাৰ মহামাৰী নাই হোৱা কিন্তু এতিয়াতো অনলাইন অনলাইন ক্লাছ যদি ইমানে ভাল হ'ল হয় এতিয়াওতো অনলাইন ক্লাছ কৰালে হয় ন টিচাৰ কাৰনেও লগত ভাল হয় কলেজ খনৰো নাম থাকিব স্কুলৰ খনৰ নাম থাকিব ষ্টুডেণ্টছ খিনিও শিকিব কিন্তু সেইখিনি মানে গম পালে ন যে অনলাইন বাচ্ছাবোৰে ভালকে নুশুনে মনোযোগ নিদিয়ে ত সেইবোৰ দেখি পিনে ত অফলাইন ক্লাছ চোন বেছি মানে জোৰটো দিয়ে
কিন্তু তেওঁ কিছুমান ক্ষেত্ৰত টিচাৰবিলাকে অফলাইন ক্লাছ কৰে আজিকালি সেটৰদে চানডে হওঁক এক্সট্ৰা ক্লাছৰ মানে কৰে সেইটো কি বুলি ভা
কোনটো বস্তু
মানে ধৰি লওক চেটাৰডে চানডে এক্সট্ৰা ক্লাছ কৰে কিছুমান তাৰে অনলাইন জুম মিটিং হওক বা ইয়াত হওক সেইবিলাকত
সেইটো বেয়া নহয় এতিয়া সেইবোৰ ক্লাছত যদি আপোনাৰ ষ্টুডেণ্টে নিজৰ ডাউট খিনি ক্লিয়াৰ কৰি আছে যে মোৰ এনেকোৱা এনেকোৱা বস্তুত আপুনি ক্লাছত পঢ়াওঁতে মোৰ ডাউট আছে আপুনি সেইটো ক্লিয়াৰ কৰি দিয়ক আৰু যদি টিচাৰটোৱে সেইখিনি সফলতা পায় ডাউটটো ক্লিয়াৰ কৰা তে নিশ্চয় সেই ক্লাছটো ভাল মানে আপোনাক মই ক'ম যে সেই ক্লাছটোৰ ৰিজাল্টটো বহুত ভাল ওলাইছে কিন্তু যদি সেই ক্লাছটো জাষ্ট এনে নামত লৈ আছে তেতিয়া সেইটো বেয়া আৰু সেইটোৱে
আপুনি মানে এইটো ক'ব বিচাৰে কি যদি ঘৰৰ পৰা এটা লৰাই পঢ়ে সেইটো নিজৰ মানে বেছি মানে এয়া তাইত কৈ যাব মানে মানে যদি আপুনি কয় যে অফলাইনটো বেছি মানে ভাল হয় তোমাৰ অনলাইনটো ধৰি লওক ঘৰৰ পৰা কৰিলে মই ভাবো যে কি নিজৰ কমফৰ্টত থাকে ঘৰৰ ভিতৰত থাকে ইমান কষ্ট কৰিব নালাগে ত' সেইকাৰণে অনলাইনটো অলপ এটা পক্ষে ভাল বুলি মই ক'ব পাৰো
এয়া চাওক আপুনি কষ্ট নকৰাকে একো ত পাব নোৱাৰে হয় ন আপোনাক কথাটোৱে কোৱা আছে যে কষ্টৰ ফলহে আপুনি মিঠা পাব কষ্ট নকৰাকে আপুনি ফলটো কেনেকে মানে এক্সপেক্ত কৰিব পাৰে এতিয়া মই বুজিছোঁ আপোনাৰ বাচ্ছাটোৱে নিজৰ কম্ফৰ্টত থাকি পিনে ক্লাষ্টো কৰি আছে মন বহিব পাৰে ত সেই কনচাৰ্টত থাকি সি ক্লাছটো কৰাৰ মনটো অকল এদিন বা দুদিন হব তাৰ পিছত বাচ্ছাটোক লাগিব কি মই পালং মাৰি দিম ত' সেই কথাটো
উ কথাটো হয় বাৰু ত আপুনি সেইটোৱে কই যে কি অফলাইনতো বেছি মানে প্ৰিফাৰ কৰে আপুনি ৰাটাৰ দেন অনলাইন
হয়
আপুনি নিজে কয় মানে আপুনি দেখিছে নে এনেকোৱা ল'ৰা ছোৱালী নে আপুনি নিজৰ ফালৰ পৰা কৈছে
ক'ব গলে মই নিজে দেখিছোও মোৰ আশে পাশে আৰু মই নিজক লৈও ক'ব পাৰো আমিও এটা টাইমত কভিডৰ ক্লাছ কৰা হয় আৰু আমিও দেখিছো আৰু আশে পাশেও দেখিছো এনেকোৱা ষ্টুডেণ্ট যোনে অফলাইন ক্লাছত যাব ভালেকেইদিন শিকি আহিব বা কিবা অনলাইনত সিমান জোৰটো নিদিয়ে নপঢ়ে নিজৰ পৰা সেই আগ্ৰহটো নানে যে মই ক্লাছটো কৰো ভালকে বা কিবা এতিয়া অফলাইনত মানে আপোনাৰ তাতে একো অপচন নাথাকে ন আপুনি ক্লাছ ৰুম এটাত বহি আছে এতিয়া বাকীবোৰ ষ্টুডেন্ট যদি আপোনাৰ লগ লগৰী খিনি ক্লাছৰুমত বহি আছে তে আপুনি আপুনিও নিশ্চয় বহি থাকিব আপুনিনো কিয় উঠি পিনে নাচি থাকিব বেলেগ ঠাইত ন এতিয়া অনলাইনত আপুনি সেইটো চাব নোৱাৰে সেই কথাটো
এতিয়া ধৰি লওক কাবাৰ এটা গা বেয়া হল আজি ধৰ গা বেয়া অ কিবা এটা বিশেষ কাৰনৰ কাৰণে মই যাব পৰা নাই সেই লৰাটোক বা ছোৱালীজনীক অনলাইন ক্লাছ লোৱাটো আপুনি দৰকাৰী বুলি ভাবেনে নহয় যাতে সি সেই ক্লাছটো বা সেইটো মিছ নকৰক যাতে অ সময়মতে অফলাইন ক্লাছটো হৈ আছে লগতে ৰেকৰ্ডিং ও হৈ আছে যাৰ মাইটোমেটি সি লৰাজনৰ ঘৰ আছে যাৰ বেমাৰ সি যাতে ক্লাছটো এটেণ্ড কৰিব পাৰে
চাওক সেই সেনেকোৱা হলেতো অনলাইন ক্লাছ বহুত ভাল যাতে ক্লা ছাত্ৰটোৰ মানে কৰ্চ খিনি মিচ আউট নহওক কিন্তু কথাটো কি হৈছে যে আপোনাৰ সেনেকে চাব গলে এতিয়া সি গা বেয়া কাৰণে সেই বস্তুটো কৰি আছে ন সটো এদিন হ'ব দুদিন হ'ব তিতৃয় দিনটো সি গা ভাল পাব তেতিয়া সি ভাবিব কি অ মই অনলাইন ক্লাছটো আকৌ কৰিয়ে থাকো মই কোনো গমেই নাপাব মই নকৰিম ক্লাছটো সেনেকুৱা আহি যায় আপুনি বুজিছে ন বাচ্ছাই বাচ্ছা ত মনটোৰ মানে পানীৰ নিচিনা বাচ্ছাবোৰৰ ষ্টুডেন্ট বোৰৰ ত সিহঁতৰ মনটো কেনেকুৱা হয় আপুনি পানীটো যোন পিনে বৈ যাব সিপিনে যাব এতিয়া এদিন সিহঁতে ক্লাছ
নহয় মই এটা ডাঙৰ খিনিৰ কথা কৈছো যেনে আপোনাৰ দশম শ্ৰেণীৰ বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সকল খিনিৰ কথা কৈছো
লগৰ খিনিয়ে ক'লে কি আজি তই ক্লাছ নকৰো দে, মানে লগৰ খিনিয়ে বাই চান্স কলে ক্লাছ আজি নকৰো আজি ক্লাছটো চলি থাকিব দে আমি কিবা গেম খেলো, এইটো এদিন কৰিব দুদিন কৰিব তৃতীয় দিন মানে স দুদিনত ভয় খাব যে অ মই ক্লাছটো নকৰিলে মই মিছ কৰিম তৃতীয় দিন তাত লাগিব সি।
হয় হয়। ঠিক আছে। ততে মই কথা পাতিম
হয় ঠিক আছে দিয়ক অঁ।